কি কৰি আছা?
এ আছিলো অ, কিবা কিবি কৰি।
আবেলি মানে তুমি ফোন কৰিছিলা অলপ মানে অলপমান গা গৈছিল। কিদৰে নেপাল
অ সেইকাৰণে ৰিচিভ নকৰিলা।
অ মই বোলো তাই বোলো কিয়বা ফোন কৰিছিল মই বোলো ক'ল বেক এটা চাও।
উম ভালেই হ'ল কৰিলা।
অ খোৱা-বোৱা কৰিলা?
খোৱা-বোৱা নাই কৰিমহে, এইয়া ভাইটিক কণী আনিব দিছিলো অমলেট বনাও বোলো।
উম উম
সেই আও
মইও কণী খাব মন যোৱা নাই কেইদিনমান হৈছে।
উম মই খোৱা নাই মানে বহুত দিন হ'লে সেই কাৰণে মন গৈছে মোৰ
উম ভালে কৰিছা।
উম এই মাছ-মাংস খাওতে, কণীটো খাব লাগে ন প্ৰটিনৰ কাৰণে খোৱাই নাই বহুত দিন হল।
পাহৰাই যায় কণীতোলে ন।
উম
হয় দিয়া
আউটচাইড হৈ থাকে সি সদায়।
বেচেৰা মাহীমাকৰ সন্তান।
উম
হুম
তাত মাছ মাংস হলে প্ৰটিনখিনি পোৱা যায় ন তাৰপিছত কণীৰ কথা চবে পাহৰিয়ে থাকে আও উ
কিন্তু বইল কণী যে এটা খালেই যে কিমান প্ৰটিন পাই যায়। সেইটো আমি পাহৰিয়ে যাওঁ।
হয়
মই কণীটো বিশেষ ভাল নাপাও।
অ মই অ মই এনেই বইল কৰি খাই ভাল নাপাও দেই ইমান মই আমলেট বনাও সেইকাৰণে। ভাজি কৰি
অ ময়ো বয়েল ভাল নাপাও
উম
বাকী অম্বুবাচী মেলা চাবলৈ যাবানে নাই?
এই লগ ধৰিছিলে সিদিনাখন লগৰ কেইজনীয়ে তাৰপিছত ইমান ভিৰত যাব লাগিব।
উম উম, হয় দিয়া আৰু ভিৰ কাৰণে মানে মই ভাবিছিলো।
উম,
ভিৰৰ কাৰণে মানে, যাবলৈ কাৰণে মনেই নাযায় নহয় এতিয়া।
উম,
অকলে আমি এতিয়া ছোৱালী মানুহ দিয়াচোন, ঘপককে যাওঁ বুলি যাবও নোৱাৰো দিয়াচোন।
অ, লগত মানে হেৰি, মতা মানুহঁ এটা লাগে, নহ'লে আমি ছোৱালী মানুহকেইজনীয়ে চব বস্তু ধুনীয়াকে মিলাব নোৱাৰিম নহয়। ডাঙৰ মানুহ এজন, লাগে আৰু মানে।
অ মানুহ গ'লেও, নগ'লেও, মানে ভিৰত মই, বিশেষকৈ মানে অকমান ভয় খাওঁ।
অ, ময়ো ভয় খাওঁ মানে হাতত ধৰি থাকিব লাগিব ন, ঘপকে হেৰুৱাই গ'লে পিছত কি হ'ব। আৰু সেইবিলাক জেগা ইমান ওপৰলে চিনিও নাপাওঁ আৰু কোনোবাই যদি ঘপকে ভিৰত কৰবালৈ, লৈ গুচিও যায়গৈ অ, ভৰি দিব জেগা নাই তাত বোলে, মায়ে মোক কি কৈছে গম পাইছ ছ, নে নাই, ক'বও নাপায় হাহাহে ধৰিছে মোৰ, মানুহ বিলাকে বোলে হেৰি লেট ন, কৰিবৰ কাৰণে ঠাই নাপায়, বোলে ৰাস্তা-চস্তাই বোলে হাগি
অ, হয়, নহয় কথাটো নোহোৱা নহয় সেইটো তিন, চাৰি দিন আগৰ পৰাই মানুহে ৰখি থাকে গৈ, কাৰণ জেগা নাপাব, দৰ্শন কৰিব নাপাব বুলি। অ, মানুহবোৰ যে যায়। কথাটো নোহোৱা নহয় হয়। মানুহবোৰ যে যায়, ইমানখিনি মানুহ মেলাত যে যায়। মানে কি কৰিব যায়? কামাখ্যা মা, চোন বন্ধ থাকে বোলেচোন, সাত দিনৰ কাৰণে বন্ধ থাকেচোন।
অ,
কামাখ্যা মাৰ দেৱাল বন্ধ থাকে বুলিয়েচোন কয় সাত দিনৰ বাবে।
বন্ধয়ে, থাকে আৰু কিবা বোলে পুখুৰী এটা আছে, সেইটোও বোলে বন্ধ থাকে, তাত সোমাব নিদিয়ে, তাত সোমালে বোলে মানুহৰ মৃত্যু হয়।
সেইটোতো তেতিয়াহ'লে যায় কিয়?
বাহিৰৰ খিনিতো এনেও চাব পাৰে হয়, নে নহয় মানুহে?
উম, এতিয়া গ'লেও চাব পাৰিম। সেইটোৱে অম্বুবাচী মেলা, মেইন অৰ্থটো মই বুজিয়ে পোৱা নাই তেতিয়াহ'লে আমি ন,
কথা এইটো।
সেইটোৱে মানে যায় কিহৰ কাৰণে, কথাটো কাৰোবাক যোৱা মানুহক সুধিব লাগিব জনা মানুহক।
উম, সুধিব লাগিব কিন্তু মই ধৰি ভাবো ন, কথাটো মানে মাৰ সেইকেইদিন অ, সাত দিন ধৰি যে সেইটো বন্ধ থাকে ন, বছৰ ওচৰত মাৰ, যিহেতু এবাৰ মানে সেইটো আহে। অ, সেইটো মানে চাগে পবিত্ৰ কিবা এটা মানে ভাৱ ত, সেইখিনি মানে অনুভৱ কৰিবলৈ কাৰণেই ভক্ত খিনিয়ে চাগে যায়।
কিবা এটা চাগে ভাল উৰ্জা কিবা এটা পায় নেকি?
আছে অ, সেইটোয়ে। এয়া আমি গৈ পোৱা নাই হয়, ইমান বুজি নাপাম। উম,
ভগবান নাই বুলি ক'ব নোৱাৰি এইটো কথা, ময়ো কৰো বাৰু। কাৰণ সেই সাত দিন বছৰৰ সেই সাত দিনত আহ, মানে উম, দেৱী মা মাহেকীয়া হয় বুলি কয় আৰু হয়ো হয়। চাইঞ্চেও এইটো কথা আজিলৈকে উলিয়াব পৰা নাই, কাৰণ দেবী মাৰ সঁচা-সচি সেই পানী খিনি সেই সাত দিনৰ বাবে ৰঙাই হয়।
অ' হয়।
তেতিয়াহ'লে চিন্তা কৰা যে, ভগৱান নাই বুলি কেনেকে বিশ্বাস কৰিম আমি।
উম, সেইটোৱে মানে এনেইতো নহ'ল নহ'ল কিন্তু সেই সাত দিনত কিহৰ কাৰণে হয়। চবেই এনেও মুখে মুখে প্ৰচলিতই ন বছৰত ভগৱান যিহেতু ন ত' বছ ৰত এবাৰে হয় মাহেকীয়া। ত' সেইখিনি পানী যেতিয়া ৰঙা ৰঙা হয় ত' মানুহ ভাবিবলগীয়া কথা কেনেকে হয় ৰঙা কাৰণ বাকী কেইদিনটো হয় নাপালে
উম' সেইটোৱেটো যেনেকে মানে এনেই চাইন্সৰ মতে কোৱা যায় আৰু যে অ' সেই সাত দিন কিবা মানে ছদিয়াম নে কিবা এটা কৈছিলে পাহৰি থাকিলো অ' মানে এনেকে কে বৰষুণ পৰি থাকে ন সেইটো কাৰণে কিবা এটা মানে আইৰন নে কিবা এটা এনেকে তলৰ পৰা আহে সেইগিদিনেই কিবা এটা কৈছিল তথাপিও মানে মই বিশ্বাস নকৰো সেই চাইন্সৰ কথাটো।
মই নকোও সেই কিহৰ বিশ্বাস সেই কি সেইখিনি সময়তে আহিব পাৰে নেকি প্ৰত্যক বছৰতে এইখিনি সময়তে হয়, আজি সিহঁতে কেনেকে সেইটো কথা ক'ব পাৰে।
দিন বাৰ মিলাই পেলাই আহিব সদায়।
উম' হয়।
আৰু সেই সাত দিনেই হ'ব তাৰ পিছত নহয় আৰু
এইটোনো কেনেকুৱা কথা হ'ল এ অকন বেছি দিন হ'ব পাৰে কাৰ কেতিয়াবা বেছিদিন হ'ব কেতিয়াবা কম দিন হ'ব পাৰে হয় নহয়? কিন্তু প্ৰত্যেক এইয়া বছৰত সাত দিনেই হৈ আছে এইটো বস্তু।
যেনেদৰে বৰষুণ, বৰষুণৰ কোনো ভৰষা নাই। যেতিয়া মন যায় বৰষুণ তেতিয়াই পৰে।
অ'।
সেইটো নিচিনা কথা, মোৰ কাৰণে সেইটো বিশ্বাস নকৰো। মানে চব কথাতে অ'। চব কথাতে বৈজ্ঞানিক হিচাপত যাব নোৱাৰিম আৰু দিয়াচোন।
অ'।
আৰু যদি মিছাই হয় তেতিয়াহ'লে ইমান দূৰ দূৰৰ পৰা মানুহবোৰ কেনেকে আহে?
অ' সিহঁতেও মানে কি অন্ধবিশ্বাস মানি লৈ পেলাই আহে নেকি সেনেকুৱাতো নহয় ন।
সেইটোৱেতো শক্তি পীঠ বুলি কয় আম্বানীহঁতৰলৈকে পঢ়া শুনা মানুহ আহিছে।
উম'। আৰু ইমান ডাঙৰ ডাঙৰ মানুহতো এনেই নাহে, উম'।
উম' গোটেই চেলিব্ৰিটিবোৰে অসমত এবাৰ ন এবাৰ আহিছেই।
অ' এই মা দৰ্শন কৰিবলৈ কাৰণে আহিছেই। এইয়া হেৰি কেইদিনমান আগতে চনু চুত যে
অ' চনু চুত আহিছে, চাৰা আলী খান য'ত নেকি মুছলমান
অ' তাইও আহিছে।
তাইয়ো আহিছে। চব আহে মই বহুত দেখিছো ব মানে বহুত আৰু। বেছি ভাগ শ্বাহৰুখ খান ছলমান খান হতো আহিছে নেকি।
আগতে আহিছে চাগে, উম'।
অ' কাৰণ আমি তেতিয়া সৰু হৈ আছো ন।
উম। হয় দিয়া। এইবাৰ বাইশৰ পৰা পঁচিশ লে আছে বোলে।
ছাব্বিছ।
ছব্বিছলৈ আছে নেকি?
ছব্বিছ বুলি শুনিচোন দেখুন।
অ জানো গম নাপাও বাউ ইমান মই পঁচিছ বুলি সেইদিনাখন কৰ'বাত দেখিছিলো।
জানো মোৰ কিবা এটা ভুল হ'ব পাৰে বাৰু।
উম।
অ দিয়া ভগৱানৰ মহিমা অপৰম্পাৰ।
উম সাধাৰণ মানুহৰ আৰু সেইবিলাক ঢুকি নাপায়।
উম আৰু বৃন্দাবনৰ নিধি বনৰ যে যিটো ৰহস্য সেই ৰহস্যটো আজিলৈকে বৈজ্ঞানীয়েও মানে উলিয়াব নোৱাৰে, নোৱাৰিলেই। কোনো কাৰণত নোৱাৰিলে, এজন ল'ৰাই বোলে এবাৰ মনে মনে কেমেৰা লৈ গৈছিলে। এনেতো ছটা বজাৰ পিছত বন্ধ হৈ যায় উম। তিনিদিন নে চাৰিদিন মানৰ পিছ, উম উম মনে মনে সোমালে। তেনেও সি বেহুজও হৈ গ'ল তাৰপিছত আহ দহ দিননে এনেকে বহুত দিনৰ মূৰত সি মানে এক ডাইৰেক্ট বিচনাতে সাৰ পাইছে সি নিজেও মনত নাই একো।
উম কিন্তু তাৰ মনত আছে আছে কিন্তু অকণ অকণ, কিবা দেখিছিলে যে সি। অ কেমেৰাটোত যিখিনি আছিলে সেই চব বস্তু নাইকিয়া হৈ গ'ল গৈ কিন্তু সেই তাত নিধি বনাত থকা গছ বিলাক মানে আকাশলে বোলে গোপি নিচিনা ৰূপ চিন্তু দেখিছিলে। তাৰমানে মনত আছে ধুনন্দলা ধুনলাকে অকমান
উ উ। এতিয়া সঁচা বুলিয়ে ক'ম নে কি বুলি ক'ম এতিয়া মানে সেই কথাটো মোৰ মানে আচৰিত লাগে।
অ।
কাৰণ আৰু এটা কথা কয় যে এ ৰাধা মাৰ কাৰণে শৃংগাৰটো সদায় ৰেগুলাৰ থৈ দিয়ে ৰুমটোত, শৃংগাৰ থৈ দিয়ে এনেকে ফুট অ আইনা-ফনী ৰাতিপুৱা সময়ত চব বোলে মানে ব্যৱহাৰ
উম অ। আৰু কোনোতো ব্যৱহাৰ কৰিব নাযাব নহয়, যিমানে যি নহয় ভগৱানৰ বস্তু ভয়ে খাব সিহতে ন'।
কিয়নো যাব মন্দিৰ এটা বন্ধ হোৱাৰ পিছত ৰাতি।
উম। কিবা যদি শ্ৰাপ-ত্ৰাপ লাগি যায় সিহঁতৰ ন' ভয় খাই।
উম চবেই ভয় খায়।
উম।
চাইঞ্চিও ভয় খাই ভগৱানলে।
অ।
বৈজ্ঞানিক কাম এটা মানে আৰম্ভ কৰাৰ আগতো সেই ভগৱানৰ নামটো লৈ পেলাইহে কৰে।
কৰে সেইটোৱে। এতিয়া সে কোৱা বিজ্ঞানে যে নামানে ভগৱান আছে কিবা নাই বুলি সিহঁতেনো কিহৰ কাৰণে নো ভগৱানৰ নামটো লৈ এফালে, বস্তুতোক আৰম্ভ কৰে, হয়।
সেইটোৱেতো, মৃত্যুঞ্জয় মন্ত্ৰ হওঁক, সেহেঁতিনো কেনে, কিয়নো স্বাস্তিকটো, কিয় বনাই?
উম!
স্বাস্তিকটো, সিহঁতি বনাই।
উম, পূজাৰী আনি পেলাই, ফাৰ্ষ্টে পূজা এখন কৰি ল'ব। তাৰপিছতহে, বস্তু বিলাক কয়।
সেইটোৱে। য'ত নেকি বোলে, আমাৰ মহাকাশজানলে, কিবা এখন বোলে, পঠিওৱা হৈছে, হে। ধৰিছোঁ আৰু। মানে, ৰকেট এখন। তেতিয়াওতো তেওঁলোকে মানে, ভগৱানৰ সেৰি এটা কৰি পেলাইহে, পঠিয়ায়।
উম!
বাহিৰৰ দেশ হওঁক, আমাৰ ভাৰত হওঁক, য'তে নহওঁক, কিবা বিপদ হ'লে, অ' গড! এনেকেহে কয়।
উম!
সেইটটোৱে ভাবোঁ! ভগৱান নাথাকিলে, ভগৱানেই আমাক সৃষ্টি কৰিছে ন'।
অ'!
ভগৱানৰ ওপৰত কোনো নাই।
উম, নাই কোনো নাই।
সেইকাৰণে, কেতিয়াবা মোৰ লগত বেছি বেয়া হ'লে, মই তেতিয়া, ভগৱানকে কওঁ আৰু। বোলোঁ তুমি, তুমিয়ে চব কৰিছা, তোমাৰ মানে, ইচ্ছাৰ, উম! তোমাৰ ইচ্ছা অবিহনে, একোৱে কৰিব, নোৱাৰে কোনেওঁ।
উম!
পাত এটাও লৰিব নোৱাৰে। গতিকে, তুমিয়ে যি কৰিছা, তুমিয়ে কৰিছা আৰু।
উম!
তুমিয়ে বছোৱা আৰু মোক, সেনেকেই কওঁ।
যি ভাল কৰা, এতিয়া আকৌ, তুমিয়ে কৰি দিয়া আৰু। সেনেকে কওঁ, মইয়ো কওঁ।
হয় দিয়া! তুমি, বোলোঁ তোমাৰ ল'ৰা-ছোৱালী মই, মই ভুল কৰি দিলোঁ আৰু। কিবা এটা কৰি দিয়া আৰু মোক এতিয়া বছোৱা।
উম!
বাৰু ঠিকে আছে, হ'ব দিয়া নহ'লে ন' আৰু।
উম-উম, দিয়া হ'ব দিয়া, নহ'লে ৰাখোঁ।
ঠিক আছে, উম-উম।
উম!